ধৰিছিলে
উম অ এনেই ৰাস্তাত
অকণমান ফোনটো অকণমান লৰাই মৰাই দিবি চোন মাতটো অহা নাই
অ
উম, ফাটি আহিছে হবদে বাদ দে কেলে ধৰিছিলে
উম, সেই গৈ থাকোতে আকৌ
কেইটা আছিলেঁ
এ, সাত আঠটা মান
ভাৰাটোত আৰু বেল হলনে
অ ৱাল কনচেং বহি আছে
তাৰ পা
তাপা আমি এইফালে দি গৈছোঁ নবৌ, মাই, ছোৱালী আৰু গোতে ওচৰ যাপি আহিবি ন গোটেই কেইটা
তাপা
অকমানে বাচিছো ব বট্টা এজনে আহি খেদি দিছে
তাতে কাৰেন্ট দিছে নাই
তহঁতে কান্দিছিলি নে চিঞৰিছিলি?
হেই, নাই কন্দা।
বাহঁতৰ বান্দৰ গেং আছে নেকি
অ'
ডাঙৰ ডাঙৰ, ডাঙৰ ডাঙৰ বান্দৰ নে সৰু সৰু বান্দৰ?
ডাঙৰো আছে সৰুও আছে
উম, মলোৱা বান্দৰ!
ভয়ে নকৰে! উম
এই ক'ত থাকে বাৰু ৰাতি?
গছৰ ডালত, আৰু ক'ত থাকিব!
সেহেঁতৰ পানী নপৰেনে?
নেজানো।
বান্দৰৰ পৰাইতো মানুহ হৈছিল ন?
উম
আদিম যুগৰ মা মানে বান্দৰটো যেতিয়া থিয়হি দিয়ে, তেতিয়া লাগে দেই, মানুহৰ নিচিনাই লাগে।
উম তোমালোকৰ পিনেতো নাই বান্দৰ?
উম
তোমালোকৰ পিনে নাই নহয়?
উম, আমালোকৰ পিনে বান্দৰৰ ছাঁটোও দেখিবলে নাই। তেনেকুৱা মানে
উম উম
বান্দৰ ভাল লাগে মোৰ।
আমাৰ সেইদিনাখন, গোটৰ পৰা দিয়া মানে মায়ে, দহ হেজাৰ পোৱাৰ আগত দিছিলে নহয় প্ৰথম পাওঁতে ইমান ধুনীয়াকে হৈছিলে গছ পুলিটো, ওখ হৈ গৈছিলে একদম, বান্দৰে কালি গোটেই ঠালটো ভাঙি থৈ দিছে।
কিন্তু ঠালটো কেলে ভাঙিলে?
ক'ব নোৱাৰো, জপিয়াই দিলে
উম
টিংবোৰত জঁপিয়াই জঁপিয়াই টিংবোৰৰ অৱস্থাই নাইকিয়া কৰিলে।
সেইটোৱে দিগদাৰ আৰু
উম
টিং চিংবোৰ মোটোকা পৰি যায় যে, বেয়া হৈ যায়।
উম বাৰীত কিবা কিবি হৈছে নাই শাক পাচলি?
বাৰীতটো শাক পাচলি পানী, চব্জি হৈছিলে চব মৰি গ'ল।
অ'
চব পানীত মৰি গ'ল হৈছিলে।
উম
তোৰ লাই হৈছিলে, লফা হৈছিলে, পালেং হৈছিলে, লাংবাদী হৈছিলে, ভেন্দি হৈছ ছিলে ফেচবিন হৈছিলে।
উম।
চব পানী পুতি পেলালে।
তাকে।
এতিয়া বজাৰৰ পৰা ডুপ্লিকেট বস্তু কেইটা কিনিব লাগিব।
উম। তাকে উপায় নাই আৰু।
হম?
উপায় নাই বোলো।
উম। কি কৰিবি আৰু।
তাকে।
সোমোৱা জোতা, সোমোৱা জোতা বগাইছেহে এতিয়া বান্দৰে আহি পায়।
তহঁতৰ কোমৰা তেতিয়া দেখোন চব বান্দৰে খাই পেলাব কোমোৰা।
উম, সেইকাৰণে টিঙৰ শব্দ।
শুনিছো টিঙত বান্দৰে পুৰা মেটমেটাই আছে।
উম।
কেইটা আছে?
দুটা এইখনত আৰু পাছফালে একাল কাজিয়া কৰি আছে।
হম, পিলি পেলা এইবেলি পোৱালীবোৰ আছে নাই?
অ', মাইকে ওচৰ বান্ধি বান্ধি লৈ আহে।
ভাল লাগে এইটো চাই পেলাই।
অ', অকণি অকণি।
হম। এনে পাই যোৱা হ'লে এটা।
উম।
ৰিছাৰ্ছ থকা হ'লে, কথাই নাছিলে।
উম। নিউজ চাইছা নাই, নিউজ?
অ।
উম।
কি?
নিউজ চাইছা নাই, বোলো?
নিউজ চাইছোঁ, সেয়েহে তোৰ কি নিউজ চালে তোৰ এতিয়া বুট টেই ফেচবুক চাবিনে, ইউটিউব চাবিনে, তো গোটেই বানপানী বিষয়ে কথা আহিব।
উম, উম।
সেইটো বানপানীৰ সমস্যাটোৰ মানে সমাধান কৰিবলৈ হ'লে, আমি মানে ধৰি লোৱা আমিতো সচেতন হ'ব লাগিবই। লগতে চৰকাৰৰ লগত মিলি, মিল হৈ পেলাই একগোট হৈ পেলাই, হেৰি কৰিব লাগিব।
তাকে।
তেতিয়াহে, তোৰ সমস্যা সমাধান হ'ব। উম, যোৱা যোৱাবাৰতক এইবাৰ বেছি।
তাকে।
যোৱাবাৰ হৈছে, কিন্তু এতিয়া একেবাৰে বেছি নাই।
বেছি উম। কি কৰিবা এতিয়া যি দিয়া সেয়াই আৰু।
উম। তহঁতৰ মা, গৰম বন্ধ দিয়া নাই নে কিতোনো, গৈ আছে যে স্কুল?
এ, এইবোৰ ধেই নিয়ম নহয় আজিকালি, চাহ অকণ দিব যাব লাগে দেউতাহ এ কি ছাৰ সকলক।
অঁ
লৰা ছোৱালি নাযায়।
উম। মইও অকণমান দেৰিকে ওলাই যাম চেণ্টাৰ ফালে।
উম।
দোকানত গৈ বহিম গৈ এনেই।
উম, বহি থাকিম বুলি কৈ পেলাই, সেই কালি নিচিনাকে যাবা মোবাইলটো টিপি।
উম। যাব লাগিব।
আজি আকৌ নহল।
উম।
দিম নহয় আকৌ, আজি তেনেকুৱা কৰিব হ'লে।
উম, মাতটো অকণমান ডাঙৰকৈ দিবিনো, কিনো মাত নাইকিয়াকে দিছ নো।
উম।
এনেই মাতটো অহা নাই, তোৰ গোটেই ফাটি ফাটি আহিছে মাতটো।
অঁ।
তাতে সৰুকে দি আছ মাতটো।
এই নেটৱৰ্কৰ প্ৰব্লেম ঔ।
কলেজ কেতিয়া যাবি?
কলেজ এতিয়া এইকেইদিন বন্ধ, এক তাৰিখৰ পৰা যাব লাগিব।
কেইলে গুচি যা আকৌ এতিয়া ভাল হে কলেজ কলেজ এ কথা আছে বুলি ঘৰৰ পৰা ওলাই গুচি যা।
কি?
কি হি আক? ঘৰত থাকি নু কৰিছ কি শুইছ খাইছ বহিছ এনেই কাম নাই।
তাৰ পৰা আৰু তাত গৈ মই কি কৰিম গে?
তাত গৈ যা, এনেই ফুৰিবি জেগাবোৰ।
হি
কি হি আক?
ফুৰিবলৈ নাই আও ফুৰি আহিম।
ভাল বুদ্ধি দিলে বেয়া পাও।
উ
তইনো কত ফুৰিছ অকল মাজুলীখন হে ফুৰিছ
উম এই বাৰিষাত মানুহে ফুৰিবলৈ নাযায় অ পইচা পাতিৰ যি অভাৱ
উ পইচা পাতিৰ কাৰণে চালে তই কেতিয়াও জীৱনত ঘূৰিব নোৱাৰ
উ হু নাযাইও
পইছা আজি আছে কাইলে নাই
উম
পইছাৰ লগত লাগি লাভ নাই কিন্তু পইছাএ মেইন
উম তেতিয়াহ'লে
পইছা নহলে জিন্দেগীত কাম নাই
উম
তোৰ কোনো সন্মান নাই
উম
তোৰ কোনো ভেলু নাই তাত
উম হেটোৱে আজিকালি
উম তোৰতো এতিয়া ককায়েৰে ঘৰতে থাকিব মানে
অ
তইতো আমাৰ ঘৰ আহিব নোৱাৰিবি কক যদি ককায়ে ঘৰত থাকে
গাম
উম ঠিকে আছে
উম
ভেৰি গুড গাৰ্ল
উম
কি উ আকৌ পথাৰত এনে গৈৰৈ মাছ চৰৈ মাছ ধেৰ ঢেৰনো পানীত পুৰা পেটটো উপৰলে দি পৰি আছে চব গৰমত
অ
মা গৈছিলে যে ৰুবলৈ মায়ে কৈছে অলপ চাওঁগে কেইটামান লৈ আহিব লাগিব ভাত খাবলৈ
অ হম